নমস্কাৰ আছো এনেই ঘৰতে এপাক খানা পিনা খালো তুমি
মও খাই উঠিছোহে মও খাই উঠিছোহে বোলো মই তোমাৰ এই দালি ভাজি ভাত আৰু দি কণী
অ তুমি ডিম খাই বহুত ভাল পোৱা নেকি
এইটো কি আছিলে হেৰি নদী সাতুৰিব যাবা নেকি
এতিয়া পানী বাঢ়ি আছে নহয় বন্ধু
ত মানে সাতুৰিব নাযানা অ সাঁতোৰটো শিকি লোৱা আকৌ অ এনে কাষতে এনে থপথপাই থাকিবা ব'লা কাষতে এনেই থপ পাই থাকিবা বলা
হ'ব ক'ত যাবানো
এ আমাৰ এইফাল ভালপুঙৰফালে যাম ব'লা
ভালুকপুং অ পিছে এই কেচটো শুনিছা নাই সিদিনাখন মাজতে হৈ গৈছিলে পিছত যে সিদিনাখন কেচ এটা যে হৈ গৈছে
এ এইবিলাক কেচ চলিয়ে থাকিব আও হেইবিলাক এটা হৈয়ে থাকিব এইবিলাক
আমাৰ বাৰু এই চাপৰিৰ ফালে পানী বহুত হৈ গৈছে ন?
অ
পিছে কালি দেখিছো ইমান পানী হৈ গৈছে!
অ সেইয়া এনে সাতোটো টো মা শিকি ল'ব লাগে কেতিয়াবা সাতুটো অ'শিকি ল'ব লাগে
উম
মই ইমান ভালকে সাতুঁৰিব কৰিব নাজানো৷
উম।
হেৰিহে কৰিছোঁ অলপ অলপ জানো আৰু সেইকাৰণে শিকি শিকি
মানে পানীৰ লগত খেলা ধূলা কৰিব নালাগে৷
উম। সেইটো হয় বাৰু কিন্তু আকৌ সাঁতোৰটো নাজানিলেও বেয়া নহয় নহয়
শিকি থোৱাটো ভাল৷
হা কেতিয়াবা কিবা বিপদ বিপদ বিপদ হ'লে
অ
সেই টো ন
উম।
সেয়া
যে কি কৰি আছা এতিয়া?
মই তোমাৰ এনেই এপাক ওলাই আহিলো ৰখা৷ ভাতকেইটা খাই পেলাই
পিছে ঘৰৰ খবৰ ভাল?
ঘৰ ফালে ভালেই অ তোমাৰ?
উম।
হেহ
উম পিছে এতিয়া কি কৰি আহিছা? উম। অ
পঢ়া শুনা মই তোমাৰ এইবাৰ বি এ ছেকেণ্ড চেম৷ মই মেজৰ তোমাৰ পলি হেৰি পলিটিকেলত৷
উম পিছে তুমি ভৱিষ্যতত কি কৰিম বুলি ভাবিছা?
ভৱিষ্যতে তোমাৰ মই এতিয়া এইটোতো ক'ব নোৱাৰি কোনো৷ মোৰতো এইম তোমাৰ আৰ্মি চাৰমি যোৱাতহে৷
উম।
অ আৰ্মি চাৰ্মিত তোমাৰ যাব পাৰিলেতো ভালেই৷
উম পিছে দৌৰা কৰা কৰিছা নাই?
দৌৰা কৰা গৈছিলো৷ এতিয়া যোৱা নাই বাদে যাম আকৌ৷
অ পিছে ডিগ্ৰী টো লোৱাতকে তুমি আই টি আই কৰিব পাৰিলা হয়৷
তাকে ন? মানে মই আই টি আই টো ল'ম আই টি আই টো ল'ম তাৰছতে মানে পাৰ্চেন্টেজটো অকন বেছি লাগে বুলি কলে৷ মোৰতো তোমাৰ হেৰি প্ৰাইভেটত আকৌ বহুত পইচা যাবগৈ নহয়!
সেইটো হয়৷কিন্তু শিকি থোৱাটো ভাল৷
এতিয়া কিবা মান যাব আকৌ প্ৰাইভেটত লৈলে?
প্ৰাইভেটত তোমাৰ যাব পঞ্চাশ ষাঠি হাজাৰ মান৷ উম্। আহ মই লেটিন, ৱাথৰোম এনেকে ৰ্চাফৰ লগত লৈ
তুমি আই, আইতিয়া কৰিলা নেকি?
এতিয়া মই কৰা নাই মই তোমাৰ এতিয়া কিবা বেলেগহে কৰি আছো মই ম ফাৰ্মাচিখন খুলিছো।
ফাৰ্মাচী ন খুলিছা ক'ত?
তোমাৰ আমাৰ চাৰিআলি তোৰ ওচৰতে।
অ-অ,
ডাঙৰকে সৰু আছিলে প্ৰথম এতিয়া ডাঙৰকে কৰিছো ভগৱানে চকু মেলি চাইছে। উম,
সেয়া
উম
বাকী এনেই কলৈকো ওলাই যোৱা নাই?
ওলাই পিছে তেনেকে যোৱা নাই উম।
যে কি কৰি আছ এতিয়া।
তাক ওলাই আহিলো ৰখাই বোলে এইফালে আমাৰ পুখীয়া গাঁওৰ ফালে।
পিছে ফাৰ্মাচীত কৰিবা নেকি কোৱা। সামাজিক মানে পথ এটা খালী আছিল।
নালাগিব জানো
চাইস হ'লেও মই শিকাই দিমগে তোমাক তুমি। মেডিচিন খিনি চ বিক্ৰী কৰিলেই হ'ল।
অ', অ', আমাক কিবা জ্বৰ জ্বৰ ঠাইত মে হেৰি কাঁহৰ পিল দি দিলে ঔষধ দি দিলেহে ৰক্ষা হ'ব।
মই শিকাই দিম দিয়া চিন্তা কৰিব নালাগে।
পিছত আকৌ বেলেগ মানুহজনে মই তোমাৰ ফাৰ্মাচী বন্ধ হৈ যাব
নাই নাই মই শিকাই দিম দিয়া।
অহ।
পিছে লা লাভ আছে ফাৰ্মাচীত পইচাও তুম জানাই।
অ
উম পিছে আমি মানে তোমাৰ বাহিৰত মেডিচিন খিনি তোমাৰ জিৰ' পইণ্ট। শতাংশত কিনোতো তাত মানে দামতটো কম বাহিৰত। ইয়াৰপৰা কিনিলে ইয়াৰ দামটো বেছি।
উম।
আৰু মানুহতো যিমান খিনি। আমাৰ সমাজত মানুহ থাকে চবকেতো কিবা কিবি বা বেমাৰতো। সেইটো লাগে মেডিচিন চেল হয় আৰু
এনে কি দিনে কিমান মান যায়
সদিনে এদিন পাওঁ বিশ দহ হাজাৰ মান
বা বা
উম
ধেইইনকাম হৈ দেখোন
তাকে এতিয়া সেই আৰু কৰ'বাত ক'বাত খুলিম বুলি ভাবি আছো মই এতিয়া মানে মোৰ ভাল বিশ্বাসী বন্ধুও নাই মানে হয়
মোৰ তেনেকুৱা চিনাকি আকৌ চিনাকি এটা আছে বাৰু তে
উম হব তোমাৰ মতে সি ভাল হ'লেই হ'ল আও, বিশ্বাসী বিশ্বাস দিব পৰা।
অ'।
উম,
হেয়া খানাবিলা খালা নে নাই?
খালো খালো তুমি
মই খাই উঠি, অ' খাই পেলাই অকণ ওলাই আহিলোঁ। হে কিহেদি খালা?
মই এতিয়া খানা খোৱা নাই এতিয়া ফাৰ্মাচীো তোমাৰ মেডিচিন আহিছিলে বাহিৰৰ পৰা এয়া চিজিল কৰি আছিলো উম খোৱা বোৱা কৰিম অলপ পিছতকে তুমি কেইদিনমান সমবা কাম যদি নাই আজি চাই যাবা হ দুদিন তিনদিন মমান মই শিকাই দিম তাৰ পিছত পাই যাবাগে তুমি উম তুমি পাই গ তেতি মই হখন ফাৰ্মাচী দি দিম আৰু চলা বোলে উম এতিয়া হেখনৰ দায়িত্ব তোমাৰ আৰু।
আহ
উ অ অ
মানে ফাৰ্মাচীটো ফাৰ্মাচী খুলিলে অলাভ বহুত ন
বহুত বহুত চেল হব লাগিব যেনেকে মানে ঢেৰ জেগাত, থকা জেগাত খুলিলে নহ'ব আৰু নথকা জেগা এটাত খুলিলে ভাল হ'ব।
অ'।
উ পিছে তুমি যদি দুখন তিনিখন মান থকা জেগাতে যদি খোলা তেনেকেতো লাভ নহব
নহ'ব অ
সেইটোৱে আজি কি মানে পোন্ধ তাৰিখ অ
বাকী তাকে মই ভাবিছো হৰি উম ফিচাৰী এটাকে খোলো নেকি ফিচাৰী ফিচাৰি
পাৰি তোমালোকৰ পুখুৰী এটাও খান্দিব পাৰা যদি হাঁহ কুকুৰা যদি পোহা উম পুখুৰীটোৰ পৰা তোমাৰ যেতিয়া সিঁচিবা তাৰ পৰাৰা মাছৰ যিমান এনেই বস্তু থাকে এয়া হাঁহ কুকুৰাতো খোৱা হ'ব
অ
ফালৰ পৰা এটা বস্তু কিনিব নালাগে কিনিবলৈ সিহঁতলে সেইটো সেইটোতো লাভ আছে তোমাৰ লাভ মানে চবতে আছে আৰু মেইন মানে ব্য্ৱসায়টো ভাল হ'ব লাগিব পইচা খৰচ কৰিব লাগিব মাথা মাৰিব লাগিব মানে। অ' এইটোও নহয় যে তুমি িয়া বুল প্ৰথমতে লাভ হ'ব বুলিুলো
লোকচানো হ'ব পাৰে সেইটোতো মানে আগতে কব নোৱাৰি আৰু ধৰ
সেইটোৱে আৰু
অ'।
লোকচান হলে এদিন দুদিন হব পিছত শিকি যাব পাৰ পিছতো লাভেই হব উম চাকৰি মানে কৈলেে তুমি যে ভাবি আছা আৰ্মি কৰিম বুলি আৰ্মি চাকৰিতটো কৰিব পাৰি কিন্তু ব্যৱসায়ত তাতকে টকাটো বেছি আৰু কষ্টতটো কম হ'ব এতিয়া তুমি পিছেছে ঘৰখনো এৰি যাব নালাগে সেইটোয়ে কেইটামান পইচা কাৰণে আমাৰ লৰাৰাকে বন্ধু কিছি ম জানো ঘৰখন এৰি নাযায় জানো
উম
উ।
ত মই চাই লওঁ
উম টো য মই কাইছিল তুমি পিছে কেতিয়াবা আহিম বুলি ভাবিছা?
মই তোমাৰ তুমি কেতিয়াবা মাতাবা।
তুমি কেতিয়াবা আহা বা।
মই তোমাৰ এই জুলাইত যামেই এ দিয়া জুলাই দশ তাৰিখ মানৰ পৰা আৰম্ভ কৰি দিম।
অ আহি যাবা অহ।
তুমি আকৌ বেলেগক ভৰাই নিদিবা।
হ'ব হ'ব তোমাক দেখোন মই বেলেগক ভৰালৈ হয় দেখোন তোমাক নকলোৱে হয় দেখোন। উম তোমাৰ বন্ধু চন্ধু আছে যদি লৈ আহিবা আমাক শিকাই দিম।
কি কৈছে?
বন্ধু চুন্ধও থাকিলো।
অ অ এটা আছে আছে বাৰুতে সিও মোৰ নিচিনাই বিজনেচ বিজনেছ কৰিব মন কিন্তু তাৰ টকা পইচা
হ'ব মই তোমালোকক সহায় কৰিম দিয়া।
উম
সেইয়া।
পিছে এতিয়া কি কৰি আছা?
মই তোমাৰ এনেই বহি আছো।
এ কামে কে কৰি আছো।
অহ সেয়া
পিছে ঘৰৰ খবৰ কেনেকুৱা?
ঘৰ ফালে ভালেই অ তোমাৰ?
আছে আৰু চব।
অ' এ মই তাকে বোলো গাড়ী এখন লম। কি গাড়ী ললে ভাল হ'ব মানে কম বাজেটত?
দুচকীয়া লব নে চাৰিচকীয়া?
চাৰিচকীয়া।
উম, দুচকীয়া তুমি মাইলেজ দিয়া লাগে নে তোমাক
তোমাৰ মাইলেজ দিয়া লাগে মোক।
অ' তেনে তুমি স্প্লেণ্ডাৰ এখন ল'ব পাৰা।
কিমান মানত আহিব এনেই
নতুন লবা নে, ছেকেণ্ডহেণ্ড লবা? ছেকেণ্ড হেণ্ড তুমি পাই যাবা বিশ ত্ৰিশ মানত।
অ' তোমাৰ এনেকা চিনাকি আছে নেকি?
চিনাকি আমাৰ বন্ধুজনৰ গেৰেজ-গেৰেজ আহিছে বোলে তোমাৰ ডিলাৰ আছে এনেকুৱা ছেকেণ্ড হেণ্ডৰ। তাৰপা চাই লব পাৰিবা? মই নম্বৰটো দি দিম তুমি কথা পাতি চাই আহিবাগে। আৰু মোৰ বন্ধু বুলি কবা কিবা এটা কমাই দিব।
অ'। তাকে গাড়ী এখন লাগে কিমান নো খোজ কাঢ়ি, কাঢ়ি যাবা চাইকেল চলাই যাবা। কিমাননো বোলো চাইকেল চলাই ঘূৰি ফুৰিবা আৰু গাড়ী এখন লাগে।
অ' তাকেতো। তাকে, তাকে গাড়ী এখন নহলে নহয়।
অ' এনে তুমি গাড়ি চাৰি ললা নাই।
গাড়ী আছে বাৰু।
অ' কি গাড়ী ললা?
বাইক আছে স্কুটি আছে।
বাহ কাৰ।
কাৰ এখন ভাবি আছো লম হে।
অ কি লম মিলাইছা।
কাৰ মোৰ সপোনত এখনেই আছে ভাৰ্ণা এখন।
ভাৰ্ণাৰ মোৰ বাদে ভালে লাগে কিন্তু টকা পইচা নাইনা।
উম কষ্ট কৰিলে আহি যাব। কষ্ট কৰি ফল পাই যাবা। উম' মই মানে পঢ়া- শুনা ইমান নকৰিলোঁ। কৰিলো মানে হাইছেকণ্ডাৰী পাছ কৰি লৈছে ব্যৱসাতে লাগি গলো।
আচ্ছা আচ্ছা এ হেৰি কি তুমি ভাৰ্ণাখন ল'লে ছেকেণ্ডহেণ্ড লব নে ফাৰ্ষ্ট হেণ্ড?
এইখন মানে তোমাৰ এইটো মডেল ফাৰ্ষ্ট হেণ্ড মানে নাপায়ে নেকি চাগে। ছেকেণ্ড হেণ্ডয়ে লব লাগিব নেকি বিক্ৰী হৈ গ'লটো এইখন মানে একৈশৰ মডেল যে,
একৈশৰ মডেল অ তুমিেকেড পোৱা নপোৱাকৈ কনফাৰ্ম নহয় ন,
অ ফাৰ্ষ্ট নতুন হ'লে নতুনে লম ছেকেণ্ড হেণ্ড পালে- ভাল কণ্ডিচনে ল'ব লাগিব আৰু বহুত ভাল লাগে।
আহ
এতিয়া আমাৰ গাঁৱত নাই ও বাৰু
অ এই গাঁৱত মানে নথকা বস্তু এটা ল'ব লাগে আনকমন হয় না? এ এতিয়া এনেকে তুমি চুইফতি বিলাক গাওঁত থাকেই হয় নে নহয়।
অ তেনে ঠিক আছে।